হেল্ল'।
অ' বাপজন।
অ' বাপজন কওক।
এয়া সো প্ৰভাত আৰু।
সু প্ৰভাত। খবৰ খাতি কেনেকুৱা আপোনাৰ?
খবৰ খাতি আজি অতি মনোৰম, মানে আপোনাৰ ইমান দিনৰ গৰমৰ মূৰত আজি যিখন শান্তি পাই ছো নহয়, এই বতাহ জাকে গা ৰিমৰিমাই গৈছে একদম।
হয় ইমান ধুনীয়া বতাহ মাৰি আছে মানে কালিতো আপুনি ৰ'দ দেখিছেই। অতি গৰমৰ ফলত মোৰ মানে গাত বহুত বেয়া লাগি গৈছে
কৰাপন মানুহ যে আপোনাৰ চৰ্বিও বেছি আছে আপোনাৰ অকমান প্ৰ এনেকুৱা প্ৰব্লেম হ'বই আৰু
হয় হয় মানে অ', পেটটো ওলাই যোৱাৰ ফলত মানে বেছি গৰম উঠিছে বুলি ভাবিছোঁ আৰু
হয় সেইটো আপুনি ঠিক কথাই ভাবিছে
এতিয়া মানে বতাহটো মাৰি আছে যে বহুত ভাল লাগি গৈছে আৰু পেট পেট টো ঠাণ্ডা পৰি গৈছে পছেগ আৰু
হয় হয় মই মানে আপোনাৰ মুখখন মেলি দিছো বতাহ বলো ভিতৰলৈও সোমালেও সোমাই দেখোন মানে কি গৰম কি গৰম বুলি কলো আৰু আপোনাক এইকেইদিন?
হয় হয় বহুত
তাকে ফোন কৰিলেও বোলো ইমান ইমান বতাহ সপাহ মাৰিছে আপোনাৰ সেই পখিলা ফাৰ্মখন আছে নে নায়য়ে নে পখিলা পৰা উৰিয়ে গ'ল নে কিয়েই নে?
অ', নহয় নহয় পখিলা পখিলাবোৰ উৰি নাযায় নহয় তেওঁলোকক মই মানে তেওঁলোকক মই মানে আপোনাৰ বহুত শিকাই বুজাই ৰাখিছোঁ যে সেইবোৰ সেইটো কাৰণে উৰি নাযায় যিমান বতাহ মাৰিলেও উৰি নাযায় মানে সিহতৰ ভৰিত এটা আঠা আছে মানে সেই আঠাটো মানে লাগিয়ে ধৰি থাকে আৰু মই উৰিবাই ক'লেহে সে উৰে বহুত জনা বুজা আৰু সিহঁত
আপুনি এই জাপানিজ হে হেৰিটো আনিলে নি প্ৰজাতিটো সেইটো যে মানুহ আহুৰ আৰু ফন কৰিব পাৰে সেইটোৰ ওপৰত
হয় হয় সেইটো মই এটা আনিছো এতিয়া মানে জাপানিজ প্ৰজাতিটো ভালো লাগে দেখি ধৰক আৰু সেই পখিলাটো ডাঙৰো হয় অলপ
মোকো আপুনি পোৱালি কেইদান দিব পাৰিব বাৰু এই আপোনাৰ একেবাৰে সৰু পোৱালি দিলেও হ'ব মই যদি পাও মানে পুহিব চাম আৰু মতৰক পখিলা বাগানখন থাকিলে ঘৰত ভাল লাগে দেখি
হয় হয় মানে দিব পাৰিম আপোনাক মানে বহুত সৰু হৈ আছে আপোনাৰ পৰুৱাত তাতৰ নিচিনা হৈ আছে পখিলাাবোৰ মানে তেনেক তেনেকুৱা পোৱালি যদি লাগে তেতিয়া আপুনি নিব পাৰিব
হয় মোক দিবচোন বাৰু এনেই আপুনি কি খুৱাই সিহঁতে বহুত খায় নেকি বাৰু পখিল বোৰে
হয় হয় সিহয়াঁতে প্ৰায় বাঘৰ মাংস এক কেজি এক কেজি খায় প্ৰায় এটাই
হয় হয়
বাঘৰ মাংস সদায় খুৱাব লাগিব
তেন্তে এইটো মাংস ভোজি পখিলা
হয় হয় আৰু মানে আপুনি যদি বাগৰ মাংস খুৱাব পাৰে তেতিয়া নিব পাৰিব নহ'লে বা মানে বাঘৰ মাংস নোখোৱালেতো পখিলাবোৰ মৰি যাব
এ মোৰ হয় মোৰ আপোনাৰ চিকাৰলে নোযোৱা বহুত দিন হ'ল নহয় আপোনাৰ সৈ হৈ তাহানিতে আৰু উঊনৈশশ বাাসতটোানে কিমানতে চিকাৰ কৰা তেতিয়াৰ পৰা যোৱাই নাই আজিলৈকে
হয় হয় দিনো হ'ল নহয় মই বাৰু গৈ থাকো দেই
অ এ আমাৰ হেৰিয় নিয়ম বৰা কথা কাঠনিখননত দাগ চাগ আছে নাই এতিয়া আপুনি ক'ত যায় চিকাৰলে
অ', মই এই ধন আম বৰা কাঠনিতে প্ৰায় বাঘৰ চিকাৰ কৰো তাত এতিয়াও বহুত বাঘ অলপ অলপ খাইছে আৰু মানে পখিলাই কমি গৈছে আৰু মানে সিহঁতৰ ইটো জন্মৰ তাৰপিছত সিটো জনম এনেকৈ হৈয়ে থাকে যে সেইটো কাৰণে বহবোৰ আছে আৰু
হয় হয়। আকৌ এই মই কোৱা শুনিছিলো কলিত তাহতৰ চুমনটো বোলে আপুনি বাঘ দেখা পাইছিলে সেইদিনা কিবেইটাও?
এই তাৰ পৰাও মই মাজে মাজে ধৰি ধৰি আনো, তাত বাঘ দেখো মোক দেখিলে পলাই নহয় বাঘ। ভয় কৰে। ত। আৰু-আৰু তাত চিতাবাঘ তা হয় তাত চিতাবঘ বেছিকে ওলাই হেনো।
অ সেইটো কথা। তাতে মই শুনিছো সেইদিনা বোলে আমাৰ এই হেৰিহঁতৰ ঘৰৰ কাষৰ বাঘকেইটাই বোলে আপোনাৰ ওপৰত এটা ষড়যন্ত্ৰ চলাইছে। গোটেই বাঘবোৰ মিলি বোলে আপোনাৰ ওপৰত কিবা বিদ্ৰোহো কৰিব বুলি মই শুনিছো দেই, গোটেই অসমৰ চুকে কোনে বাঘবোৰ সিহঁতি একত্ৰিত কৰিছে, আপুনি অকমান সাৱধানে থাকিব।
নাই নাই বাঘে ভাবিছে মোৰ ডটিঙিত এটা হেনো টিলিঙা লগাই দিব। ময়ো সেই ষড়যন্ত্ৰটোৰ বিষয়ে মই অলপ শুনিছো। বাঘে ভাবিছে মানে মোৰ ডিঙিত যদি টিলিঙা লগাই দিওঁ সিহঁতে টিলিঙা মাত শুনি তেতিয়া পলাব পাৰিব। আৰু ময়োতো ইহঁতে কৰিবলৈ নিদিম। সিহঁত-সিহঁত অলপ জালিয়া হৈছে এতিয়া মানে
মানে খেলি খেলি সিহঁতে বুজি পোৱা হৈছে আৰু মানে কোনটো কি কৰিব লাগে। সেইটো কাৰণে ভাবিছে হয়তো টিলিঙা বান্ধি দিম। মইতো নিদিম।
হয়-হয়-হয় বাঘ যদি ডালে ডালে আ আপুনি পাতে-পাতে মই এইটো কথা বুজি পাইছো। আৰু আপোনাৰ এতিয়া এই বা বাঘ খিনিয়ে আপোনাৰ এই দুবৰি বনটোকহে বিশেষকে খায় এতিয়া। এই এইটো বনটোও নাইকিয়া হৈছে নহয় কলিতাহঁতে চব কাটি কাটি গৈ উম এইবোৰ উম ভা-ভাতৰ লগত বিলে চব্জি প্ৰস্তুত কৰিবলৈ লৈছে।
হয় হয় এই এহেত ৰাক্ষস সুমাখা। কলিতাহত। মানে দুবৰি বনডালো সেত-সেইহতৰ কাৰণে মানে বহুত। কেই অকল দুবৰি বন ভাজি-ভাজি খায়। সেইটো কাৰণে সিহঁতক মানিমুনি নাম দিয়া হৈছে।
হয় হয়। আমাৰ ইয়াতো মানে আগৰ আপোনাৰ কিমান বাঘে দুপৰি বনবোৰ থাকোতে, নাই কলিতাই গুৰিও উঘালি লৈ যায় ডুবৰি বনৰ গছ, এতিয়া এটা বাঘ নেদেখো বাটত।
হয় হয় বাঘবোৰ প্ৰায় বিলুপ্তই হৈ গৈছে ইহঁতৰ পৰা। এই অকল সিহঁতৰ চুমনি খনৰ আছে। তাকো মোৰ কাৰণেহে আছে এই পখিলাকেইটাক নোখোৱালে নহ'ব যে এতিয়া।
তাকে তাকে আপোনাৰ কাৰণে অকমান ৰক্ষা পৰি আছে বাৰু। দি সতভৰি নহলেও আপুনি ধৰক একেলগতে লাগে বুলিয়ে দহ বিশটা বাঘ লৈ নানে এটা বাঘৰে যিহেতু বহুত কেজি ওলায় আপুনি দুটা বা এটাহে ধৰে।
হয় মই তেনেকে দুটাৰ পৰা এটা ধৰো, তাকো মই গাভিনী বাঘবোৰ নোধৰোৱে।
হয়।
মানে তেতিয়া পোৱালি জন্মিব আকৌ মোৰ কাৰণেই ভাল হ'ব। তেতিয়া মোৰ পকিলাৰ পখিলাৰ ফাৰ্মখন বহুত যুগ-যুগ-যুগলৈকে থাকিব। মোৰ সন্তান, মোৰ সতি সন্ততি তেতিয়া পখিলা ফাৰ্মখন হৈ যাব। আৰু আমাৰ গাঁওখনৰ কাৰণেও গৌৰৱে সেই পখিলা ফাৰ্মখন থাকিলে।
আৰু আপুনি এটা কথা চাওক, হয় আপুনি এটা কথা চাওক এতিয়া যোনটো আপোনাৰ এই পখিলা পোহাৰ পৰম্পৰা, আপুনি যোনটো আপোনাৰ আ ককা শিকালে, আকৌ আজো ককাৰ দেউতাকে আপোনাক শিকালে, এনেদৰে আপোনাৰ এই পখিলা পোহাৰ পৰম্পৰাটো এতিয়া গোটেই বিশ্বতে অকল আপুনিহে জানে। আপোনাৰ পিছতটো আপুনি এইটো যোনটো পখিলাক বা বস কৰা যোনটো মন্ত্ৰ বা যোনটো কৌশল সেইটো আপুনিহে জানে, এই বিষয়টো মই ভাবো আপুনি আৰু কিছুমান যদি আপোনাৰ নিচিনা তেখেত লোকৰো চকুত মানে সেই মানে জাক জমকতাটো দেখে বা আপোনাৰ পাৰিব যেন লাগে এই ব্যক্তিজনে। তেনে লোকক আপুনি একত্ৰিত কৰি আপুনি এই কৌশলটো শিকাওক নেকি।
হয়, হয় যদি মই আপোনাক যে ক'লো এতিয়া পোৱালি কেইটামান আপোনাক দিম বুলি।
মানে যদি আপুনি সেই পোৱালি কেইটা অকন সংৰক্ষণ মানে ভালকে ৰক্ষণাবেক্ষণ দিব পাৰে। তেতিয়া মই ভাবিছোঁ যে আপোনাকে যদি শিকাই থৈ যাওঁ তেতিয়াও বেয়া নহ'ব। তেতিয়া আপুনিও আপোনাৰ আজো ককাক শিকাব পাৰিব।
হয়, মোৰো মানে আপোনাৰ এইটো শিকাৰ আগ্ৰহ টো বহুত বেছি আছে। কিন্তু মই পাৰিম নে নোৱাৰিম মানে অকমান সন্দেহ আছে।
নাই নাই পাৰিব। আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখক তেতিয়া পাৰিব আৰু মই আছো ৱেই কিবা সহায় লাগিলে মই শিকাই দিব পাৰিম ধৰক। আপুনি অকণো ম চিন্তা নক নকৰিব মই আছো আপোনাৰ লগত। আপুনি নি নিবহি মোক কালিলৈ আহি। কালিলৈ ৰাতিপুৱা প্ৰায় এটামান বজাতে আহি লৈ যাবহি।
হয়। মই মানে আপোনাৰ সেইদিনা আপোনালোকৰ সেইফালেদি যাওঁতে মই হঠাতে দেখিলো। আপুনি লোহাৰৰ শিকলি এডাল লগাই পেলাই মানে পখিলাটো যিদৰে টানিছে। ইমান শক্তিটো আপোনাৰ মোৰ ওচৰত নাই এটা পখিলা তেনেকে ধৰি ৰাখিব পৰা। মানে মই কিনো কৰিম অকমান ভয়ো খাইছো মনে মনে।
নাই নাই লোহাৰৰ শিকলিডাল টানি মানে এটা আমাৰ বজ্যাত পখিলা আছে। সেই পখিলাটোহে মানে এ লোহাৰ শিকলি এটা টানিব লাগে। বাকীকেইটা আপোনাৰ হেৰি টানিলেও হ'ব মানে আপোনাৰ সূতা।
মৰা পাটৰ ৰঁচী।
মৰাপাতৰ ৰঁছীয়েও পাৰিব আপুনি। তেনেকে মৰা পাতৰ ৰঁছীয়ে টানিব মাৰা পাটৰ ৰঁচীৰে টানিবলৈ ভাল বাৰু। প্ৰায় আপোনাৰ এটা ডাঙৰ হেৰি পখিলা আছে সেইটো মৰাপাটৰ ৰঁচীয়ে টনা হয়। এটা আপোনাৰ সৰু পখিলা আছে। সেইটোহে মই ল লোহাৰৰ শিকলি দি মানে বান্ধি পিনি টানি আনো। আৰু সেইটো বহুত জোৰ মানে পখিলাটো।
তাকে মই সেইদিনা আপোনাৰ এই টানি থকা দেখিয়ে মানে হতবাগ হৈ গৈছো। মই বোলো এইজন মানুহে বৃদ্ধ বয়সতো ভাল পাৰিছে দেই। মোৰ ওচৰত মানে আপোনাৰ কলঠোৰা আছে সেই কলঠোৰাখিনিয়ে মই বান্ধিব পাৰিম নাই বাৰু সিহঁতক?
পাৰিব পাৰিব কলথোৰায়ো বান্ধিব পাৰিব।
অ', হয়। তাকেহে আপুনি এতিয়া হেৰিয়ত থাইলেণ্ডৰ পৰা সেই পখিলা প্ৰজাতিটো আনিলে নে? নে আনিবলৈ যাবহে?
নাই নাই থাইলেণ্ডৰ পৰা মই পখিলাটো কেতিয়াবাই আনিলো প্ৰায় এসপ্তাহ বেছি হ'ল। মই আজি আনিছো গৈ আপোনাৰ জাপানৰ পৰা পখিলা।
হয়। আপুনি কেনেকে যায়? এতিয়া আপুনি আপোনাৰ হেই হেৰিটো ছাগলীতটো এতিয়াও সাগৰৰ পাৰ হৈ জাপ মাৰিব পৰা ক্ষমতাটো আছে নে? আপুনি আপুনি ছাগলীত উঠিহে যায় বুলি হে মই আকৌ শুনো।
এতিয়াও ছাগলীতে যাওঁ মই। ছাগলীৰ পিঠিত উঠো মোৰ ছাগলীটো বহুত মানে শক্তি বান। এতিয়াও যিহেতু বুঢ়া হৈছে। হ'লেও তেওঁৰ শক্তি মানে আপোনাৰ অমূল্য শক্তি আছে। ধেৰ শক্তি আছে তেওঁ সাগৰ একেজাপে পাৰ হৈ যাব পাৰে। ক প্ৰশান্ত মহাসাগৰ যি সাগৰে হওক মানে
ম মই সেইদিনাখন মানে শুনিলো দেই মোক এই আপোনাৰ মাজু কলিতাই কলে এই কলিতাদেৱৰ দ্বিতীয়জন পুত্ৰই কলে সি বোলে ছাগলী পিঠ উঠ উঠি শ্ৰীলংকালৈ গৈছে মই বোলো কি কাণ্ড সি আগতে যায় বাৰু আগতে সেই প্ৰশান্ত মহাসাগৰ আটলানটিক মহাসাগৰ সি একেজাপে পাৰ হয় এতিয়াও সি সেই ভাৰত মহাসাগৰ পাৰ কৰি একে জাপে ভাৰতৰ পৰা শ্ৰীলংকা পাইছেগে নে?
নাই নাই মোৰ ছাগলীতটো বহুত বলবান সেইটোৱে পাৰে মানে এতিয়া বুঢ়া বুঢ়া হ'লেও পাৰে প্ৰায় এতিয়া এশ বিশ বছৰ মান হৈ গ'ল দাড়ি এ চাৰিৱে পুৰা মিয়া ছাগলীৰ নিচিনা হৈ গল হলেও পাৰে
হয় হয় তেন্তে কিছু বলৱান ছাগলী অ হয়
আৰু লগতে মই আৰু এখন ফাৰ্ম খুলিছোঁ নহয় আপুনি নাজানে নেকি এইটো কথা
কি ফাৰ্ম খুলছে এতিয়া
মই এতিয়া মানে আপোনাৰ গছৰ পাতৰ এখন ফাৰ্ম খুলিছো সেই ফাৰ্মখনত মানে আপোনাৰ মেকুৰী মেকুৰীয়ে খাবলৈ গছপাত ৰখা হয়
হয়
মানে যিহেতু বাঘৰ মাহীয়েক আৰু মই যাওঁতেনে বাঘ চিকাৰ কৰিবলৈ যাওঁত নে মেকুৰী এজনী লৈ যাওঁ
হয় হয় মানে মেকুৰীয়ে ধৰক মাহী মাহী বুলি মা দিলে বাঘ খিনিয়ে মানে ভয় বা ভাগি আছে বুলি ওলাই আহে গুহাৰ পৰা
হয় হয় সেইটো কাৰণে মই লৈ যাওঁ মানে
হয় সেই সিহঁতে আপোনাৰ মেকুৰী সেই মেকুৰী ইতিয়া গমাৰি পাতেই খায়নে নে বেলেগ পাতেও কিবা খায়
অ', গমাৰি পাতে খাই অকল সেই গমাৰি পাত মানে মই সংৰক্ষণ কৰিছোঁ অলপ
হয় হয় মেকুৰীয়ে বোলে আকৌ শুনিলো আপোনাৰ ভুলৰ ভুলক ক্ৰমেও বোলে মাছ আৰু গাখীৰ নাখায় এতিয়া সেইটোহে বৰ ডাঙৰ সমস্যাৰ কথা এটা সৃষ্টি হল দেই মোৰ ঘৰত মানে মাছ গাখীৰ ঢেৰ ম পুৰী এজনী পুহিবলৈও মানে এতিয়া কিনো খুৱাম মই সিহঁতক গমাৰি পাত কোৰ পৰা বুতলিম ইমান
হয় হয় মানে আমাৰ ঘৰ পৰাই আপুনি নিব পাৰিব তেনেকে গমাৰি পাত সৰহকৈ আছে মানে মই যিহেতু ফাম তুলিছো সেই বাবে মই বেচো অলপ মানে মোৰ গমাৰি তাতে আপোনাৰ দেশ বিদেশ ভ্ৰমণ কৰিছে
তাকেহে আপোনাৰ গমাৰি পাতে এতিয়া জি আই টেগো পাইছে নতুনকে ধৰক শুনা মই শুনা পাইছো আৰু সেই ইউক্ৰেইনলে বা ইজিপ্ত তালে আপোনাৰ এইবোৰ ৰপ্তানি কৰি আপুনি পঠাইছে আপোনাৰ সেই পৰুৱা বাহনত পৰুৱাই এ টনা গাড়ীখনত
হয় হয় মোৰ পঢ়ৱা খিনিও বহুত শক্তি আছে মানে ইমান ডাঙৰ ডাঙৰ আপোনাৰ পাত লৈ যাব পাৰে ইয়াত ততে প্ৰায় এটা পাততে আপোনাৰ বিশ কুইণ্টেল ত্ৰিছ কুইণ্টেল এ